হেল্ল'
কি কৰিছা?
মই এনে তোমাৰ কি কয় ই যুটোপ চাইছিলো, তুমি?
এনে এনেই ইনষ্টাগ্ৰাম চলাই আছিলো আৰু।
অ আচ্ছা আচ্ছা ভাত খালা?
অ খালো তুমি?
উম মই এতিয়া জাষ্ট খাই উঠিছো। তোমাৰ আজিকালি টো ভাত টো এনে খোৱা নাযা যায় জানা ফোনতে কিবা এটা এণ্টাৰটেইনমেন্টৰ কাৰণে শ্ব' এটা নহ'লে ফানি ভিডিঅ'চ লগাই খাই ভাল লাগে।
অ মানে আজিকালি এণ্টাৰটেইনমেন্ট লাগেই ন নহলে লাইফটো বহুত বৰিং হৈ যায়।
সেইটোৱেইটো তুমি ভাবা তুমি পুৰা দিনটো কাম কৰি আহিছা তাৰ পিছত তুমি ঘৰত আহিছা কিবা এটা এটাৰেইনমেন্ হব লা গে ন।
হয় এইবোৰতো লাগেই বাৰু মানে লাইফটো বৰিং ৰাখিব নালাগে অলপ মানে মাইনটো ফ্ৰেছ ৰাখে বাৰু এটাৰটেইনমেন্ট থাকিলে।
সেইটোয়ে ফুৰ্তি মানে ফূুৰ্তি হৈ থাকিব লাগে ন তেতিয়াইে ভাল লাগে মনটো।
তোমাৰ মানে ষ্ট্ৰেছটো ফ্ৰী হৈ যায় ফ্ৰেছ মাইণ্ড হয় তুমি হেপ্পিও থাকা।
উম সেইটোৱেই কথা।
অ তুমি ফোনটো ভাল কে ৰাখাচোন মানে মাতো বহুত অ লৰি আছে।
হেল্ল' এতিয়া আহিছে।
অ এতিয়া আহিছে আজিকালিতো এন্টাৰটেইনমেন্টৰ কাৰণে চবৰ ঘৰত টিভি টো থাকেই এতিয়া আৰু মানে টিভি টো মানে চব ঘৰতে থাকে চবে। এন্টাৰটেইনমেন্ট কাৰণে টিভিটো চবতকৈ বেছি ইউজ কৰা যায় ন।
অ মানে কিয় হয় তেনেকুৱা ক মানে পোৱালী বিলাকৰ তাত নিজৰ পাৰ্চনেল ফচ নাথাকে ন আৰু যোনবিলাক বয়সাল মানুহ হৈছে সেইকেত মানে কোনবা কোনবা এনেকুৱা হয় ন ফোনটো মোবাইল ফোন স্মাৰ্ট ফোন ইজ কৰিব নাজানে হয় ন। ত এই কাৰণে মানে টিভি ই চলাব টিভি টো মেইন পাৰজ দিয়ে। কাৰণ গম পাইছা। ঠিকাই ন সেইটোৱে চ' কিন্তু টিভিতে চাই তোমাৰ যেনেকে ভাবি লোৱা কিবা কমেডি শ্ব' এটা চলি আছে। নহলে কিবা এটা মানে যোন বিলাকে যাৰ যাৰ মানে যি ভাল পায় যেনেকে কোনোবাই ভাল পায় কুকিঙৰ চোৱা মানে। কুকিং চোৱা মাষ্টাৰ চেফ কিবা তেনেকুৱা। এ ন কোনবাই কাৰ্টুন ভাল পায়, কোনোবাই চিনেমা ভাল পায় চ মানে চব বেলেগ-বেলেগ আছে আৰু টো অ', আজিটো টিভিত সেয়া ওলাইছে জানা এটাৰেইনমেন্টৰ কাৰণে এই যে ৱাইল্ড এনিমেলছ বিলাকৰ যে হান কৰে। আৰু মানে কেনেকে কেম কৰে অ' তোমাৰ কি শ্ব'তটো নাম হয় মেইন। চল কিবা এনেকুৱা চ এটা আছে সটো মানে বহুত চলিছে জানা। মানে মানুহ বিলাকেও ভাল পাইছে চাই পেলাই।
অ' মানে আজিকালিটো এনটাৰটেইনমেন্টৰ কাৰণে বহুত বেলেগ-বেলেগে গৈছে আৰু যেনেকে এটা ইলেক্ট্ৰনিক এন্টাৰটেইনমেন্টত মানে টিভি বোৰ আহে তাৰ পিছত অনলাইন ভিডিঅ' অনলাইন। ভিডিঅ গেমোৰ থাকে মুভিচ বোৰ থাকে ন আৰু মানে, এতিয়া কিছুমান-কিছুমানে তো মানে-মানে কিতাপ পঢ়িও ভাল পায়।
সেইটোৱে অ',
সিহটো মানে সেইটো বুকচ ৰিদিং বুকছ কৰিলে মানে বোৰ পঢে ম মেগজিন বোৰ পঢ়ে টো সেইটো মানে এটা এণ্টাৰ তেন্মেন্ত হৈ যায়। আৰুতো মানে গেমছ বোৰতটো বেলেগ আৰু গেমছ পিকনিক আৰু এডভেঞ্চাৰ। কিবা-কিবি আৰু হাইকত যোৱা হয়নে। ট্ৰেক কৰিব যোৱা সেইবোৰতো বেলেগে এন্টাৰটেইনমেণ্ট সেইবোৰতো মানে। বহুত ভাল এনটাৰটেনমেন্ট হয় মানে।
সেইটোয়েতো ন মানে ভাবা আৰু যোন বিলাকে মানে এনেকুৱা টিভি মাক্স ৰ নিউজ কৰিব ভাল নাপাই ন। সিহতঁৰ মানে কি কৰে তোমাৰ এনটাৰটেনমেন্ট কাৰনে বুকছ পঢ়ে। বুকচ পঢ়ি পাই বুকচ জাৰ্নেল এইবিলাক মানে ভাল-ভাল পঢ়ে। আৰু কোমবাই যেনেকে তাৰ বুকৰো চখ নাই এইবিলাক স্মাৰ্টফোন টিভিও চখ নাই সয়া বাহিৰত খেলিবও যায়, যেনেক তোমাৰ স্পৰ্টছ খেলিব যায় বাহিৰত ফুটবল হওক ক্ৰিকেট হওক। হকী হক ন খো খো হৈছে বহুত খিনি খেলা আছে ন এনে দৰা দৌৰি খেলা, লুকা-ভাকু।
এইবিলাক আৰু এনটাৰটেনমেন্ট-এনটাৰটেনমেন্টৰ কাৰণ আৰু যোনে যি ভাল পায় ন। ইউজ কৰে ন।
অ' কিন্তু মানে বেছি এতিয়া এনটাৰটেনমেন্টৰ কাৰণে যদি তুমি যদি ফোনটো টিভিটোক যদি বেছি চাই থাকা মানে তুমাৰ টাইম ৱেষ্ট হ'ব আৰু মানে এনেক। অভাৰ ইউজ কৰিব নালাগে আৰু ন নিজৰে টাইম ৱেষ্ট কৰিব নালাগে। গে আৰু পোৱালী বোৰকো মানে বেছি, ফোন বোৰ দিলে সিহতৰ যদি এন্টাৰটেইনমেন্ট যদি চাই থকা হয় সিহতেটো মানে। পঢ়াতটো আৰু বেলেগ কামত মানে ফকাচ নকৰিব ন।
উম-উম,
আৰুতো সিহঁতে আজিকালিটো মানে এন্টাৰটেইনমেন্টৰ কাৰণে পোৱালী বোৰ বেছি কি কৰে? গেম খেলে আৰু চচিয়েল মিডিয়া ইউজ কৰে ত', সেইটো মানে সিহত যদি বেছি ইউজ কৰি থাকে তেতিয়া সিহঁতৰ মানে সেইটোৰ লগত এটা এডিক্যন এটা হৈ যাব ত', সেইটো টো মানে ভাল নহয়। হৈ আৰু মানে আৰু সিহঁতৰ মানে বেছি যদি ফোনতে লাগি থাকে, তেতিয়া সিহঁতৰ ফিজি কেল হেলথটো মানে বহুত এফেক্ট হব আৰু।
সেইটি টো হয়'। ন তোমাৰ সেইকাৰণে মানুহ মানে চাব লাগে তোমাৰ এন্টাৰটেইনমেন্টটো জানা খালী টাইম পাছৰ কাৰনে হব লাগে।
অহ-অহ,
যেনেকে তুমি ফ্ৰী বহি আছা তোমাৰ অ', তোমাৰ বেছি জৰুৰী কাম খিনি হৈ গ'ল, বাকি তোমাৰ পঢ়া লিখাও হৈ তাৰপিছত তুমি কি কৰিবা ন', কিবা এটা লাগিব এন্টাৰটেইনমেন্টৰ কাৰনে তেতিয়া মানে অ', ফি টাইমত তুমি ইউজ কৰা। এণ্টেমেণ্টৰ কাৰনে ইউটিউব চোৱা ঠিকআছে ইউটিউবত শৰ্টচ আহে কিমান ভাল ভাল তোমাৰ খোৱা বস্তু বনোৱা নহ'লে কিবা বাৰ্বি ডল, কাৰ্টুন আহে আকৌ ৰিল চলোৱা নহ'লে তুমি চচে- ল মিডিয়াত, ফেচবুক চোৱা ন'?
হয়, এইবোৰতো ভালে দিয়া।
অ', আৰু তোমাৰ মোবাইল গেমছোতো আছে ন, যেনেকে ভাল-ভাল গেমছ বিলাক আছে চাৰভাইভেল গেমছ বিলাক। সেইবিলাক খেলা তুমি এণ্টাৰটেনমেণ্টৰ কাৰণে কিন্তু এইটো- তোমাৰ যোনখিনি জৰুৰী টাইম ন'সেইটোত তুমি পঢ়া আৰু কলেজ যোৱা স্কুল যোৱা তাৰ- পিছত ঘৰত আহি তুমি কি- কৰিবা? ভাত খোৱাৰ পিছত এয়া কৰা অলপমান আধা ঘন্টা এক ঘন্টা তুমি ফোন চালা নহ'লে বাহিৰত খেলি আহি- আকৌ পঢ়ি আকৌ শুই গলা ন'?
অ', মানে এণ্টাৰটেইনমেন্ট মানে ভাল আৰু মা- নে কিছুমান যেনেকে এতিয়া, মুভিজ, মুভিজৰ দ্বাৰা মানে মুভিজৰ পৰা মানে এতিয়া বেলেগ মানুহৰ কালচাৰ বোৰো দেখায় ন', কালচাৰ- তাৰ পিছত সিহঁতৰ কি, কি, কেনেকে হয়, সিহঁতক মানে দে- খাই ত', সেইটো মানে ভাল আৰু মানে সেইটোত মানে ভাল নতুন নলেজ এটা পাই যোৱা হয় ন', মুভিজৰ পৰা- তে মুভিটো মানে এটা এনটাৰটেইনমেন্টৰ কাৰণে হয় তেতিয়া- এতিয়া কাম কৰাৰ পিছত তুমি যদি ৰিলেক্স হব বিচাৰা তেতিয়া তুমি কিবা মুভিজ- চাই দিলা, ইনষ্ট্ৰাগ্ৰাম ৰীলছ এ চালা নহলে কিবা গেমে খেলি দিলা ত', সে- ইবোৰো ভাল।
অ', সেইটো ভাল বাৰু মানে কিবা নহয় কিবা এটা তুমি কৰি থাকা আৰু মানে এইটো এটা ক- থা হয় ন, মানে এনে তুমি ফ্ৰী বহিলে ন', ফ্ৰী বহিলে মানে বেয়া বস্তুৱয়ে জানা তোমাৰ মাথাটো মানে ধৰি লয় চ', মানে নিজকে বিজি ৰাখিবলে ভাল আৰু এণ্টে- টেন্মেণ্ট এটা থাকক আৰু জিন্দগীত তেতিয়া মানে লাইফটো ভালকে চলি থাকে ন'? কাম, লাইফ চব চলি থাকে আৰু তুমি কা কোনবা কোনবা টো এন্তেতেন্মেট- ৰ কাৰণে তোমাৰ ঘুৰিবও যায়, যেনেকে পাহাৰত যায়, সিনতক মানে ভাল পায় ন', ফূুৰ্তি পাই চ', সিন্তে পাহাৰত ঘুৰিব যায়, কোনোবাই পানীত যায়, ঘুৰিব, কোনোবাই খাঁতুৰে, কোনোবাই না- চে, ন', চবৰ বেলেগ বেলেগ চখ আছে।
অ', আজিকালিতো মানে বহুত মানুহে কিবা কাম কৰিলে গান, গান শুনি কাম কৰে ত', সেইটোতো ভাল মানে সিহঁতে গান শুনিও ভাল পায়, সিহঁতক ফকাচো কৰিব পাৰে। এইটো, এটা ভাল এন্টাৰটেইনমেন্ট আৰু কামো কৰিছে আৰু সিহতে এণ্টাৰটেইনও হৈছে ত', গান শুনি পেলাই যোনে কাম কৰে, কাম কৰিব পাৰে, ফকাচ কৰিব পাৰে, সিহঁতৰ- টো ভালেই বাৰু
সেইটোয়ে, বাকী তোমাৰ এইটো কথা জানা তুমি, মিউজিক যে বহুত ভাল জানা?
অ', সেইটোতো ভাল মানে তোমাৰ- ষ্ট্ৰেছও নহয় তাৰপিছত তোমাক ডিষ্ট্ৰেক্টও নকৰে তুমি মানে সেইটো মিউজিক শুনি কাম কৰিব পাৰা আৰু
টো বেয়া থাকিলে তুমি মিউজি'কচ শুনিলা ন', মিজিকটো শুনি তোমাক ভাল লাগিলে ভাল মিউজিক শুনিলা ন, '? আকৌ কাবাক কাবাক শুনিব মন- টেইন্মেণ্টও হৈ যায় আৰু ষ্ট্ৰেছো নাথাকে ন'। সেইটোৱেই, ভাল কথাটো।
এইটোতো ভালেই দিয়া মানে আৰু মানে ব্ৰেক লোৱাৰ কাৰণে ভাল। মই মানে এতিয়া মই- যেনেকা এতিয়া ভিডিঅ'ছ বনাই ভাল পাওঁ ত' মই মানে কেতিয়াবা যদি বৰ হৈ- যাওঁ তেতিয়া মানে মই ভিডিঅ'ছ বোৰ বনাওঁ এনে ট্ৰানজেচন ৰিলচ বোৰ বনাই দিওঁ। ৰিলচ নহ'লে কেতিয়াবা- গেম খেলো নহলে এনে বাহিৰত ঘূৰি আহো আৰু
আচ্ছা আচ্ছা ঠিকে কৰা তুমি ভালে কাম কৰিছা।
অ আজিকালিটো এটা এন্টাৰটেইনমেন্টৰ কাৰণে বহুত বোৰ প্লেটফৰ্ম বোৰ আহি গৈছে ন। যেনেকে ইউটিউব হৈ গ'ল নেটফ্লিক্স হৈ গ'ল ল আৰু স্পটিফাই গান শুনিব কাৰণে স্পটিফাই হৈ গ'ল ইনষ্টাগ্ৰাম আৰু টিকটকো আছিল এতিয়া টিকটকটো বাৰু বেন কৰি দিল আমাৰ ইয়াত। কিন্তু টিক টকো আছিল আগতে।
বাকী মই তোমাৰ এনটাৰটেইনমেন্ট অ কোৱা
হয়। মানে এনটাৰটেইনমেন্টত মানে তুমি যদি এনটাৰটেইনমেন্টত কৰিব বিচাৰিচা সেইটো সেইটো ঠিকে আছে দিয়া বাৰু কিন্তু নিজৰ লাইফটো টো বেলেঞ্চ ৰাখিব লাগে মানে। চব জেগাত এন্টাৰটেইনমেন্ট যদি চাই থাকা তোমাৰ কামটো যদি নকৰা তেতিয়া মানে বেয়া হ'ব ন মানে। বেলেঞ্চ ৰাখিব লাগে আৰু এন্টাৰটেইনমেন্ট আৰু কামৰ ভিতৰত।
সেইটোটো ন তোমাৰ কাম খিনি কৰা তাৰ পিছত যেতিয়া তুমি ফ্ৰী হোৱা তেতিয়া তুমি এন্টাৰটেইনমেন্ট কাৰণে কিবা এটা কৰি থাকা ন।
তেতিয়া তোমাৰ টাইম ৱেষ্টো নহব আৰু এন্টাৰটেইনমেন্ট হৈ যাব তোমাৰ কাম যাব।
সেইটোৱেই টো বাকী তোমাৰ মই জানা এটাৰটেইনমেন্টৰ কাৰণে কি কৰো তোমাৰ যেনেকে ভাবি লোৱা মই কিবা এটা জইন কৰিছো ন জইন কৰি মই জইন কৰি পেলাই তোমাৰ চচিয়েল মিডিয়া একাউন্টত দিওঁ তেতিয়া মানুহেও চাই পইচাও আহে। আকৌ মোৰ সেইটো এনটাৰটেইনমেন্টো হৈ যায় ন সেইটো আৰু হবিও হয় মোৰ। অ এইটো মোৰ হবি জইন কৰা।
অ ভালেই দিয়া মানে জইন কৰা টো মানে তোমাৰ নিজৰ হবি ফেশ্বন এটা হৈ যায় ন ত তুমি এটা ভালকে কৰা আৰু।
সেইটোয়েই টো ভালো লাগে ন মন।
অ এতিয়া তোমাৰ মনতটো ভাল থাকিলেতো ভালেই ন এতিয়া তুমি যদি ড্ৰয়িং কৰি ভাল পাইছা তুমি এনটাৰটেইন হৈছা তোমাৰ মাইণ্ড এইটো ফ্ৰেছ হৈছে। অ ত' সেইটোতো ভালেই আৰু তুমি এইটো ছচিয়েল মিডিয়াত পষ্ট কৰি পইচা যদি কমাইছে সটোতো ভালেই বাৰু। তুমি তোমাৰ ড্ৰয়িংছ বোৰ দেখাবাচোন মোক পঠাই দিবা হা। অ তুমি মোক পঠাই দিবা মানে মই চাম আৰু মই এতিয়া চাই এন্টাৰটেইন হম তুমি কিমান ধুনীয়া ধুনীয়া বনোৱা। অ দিয়া ঠিক আছে দিয়া তুমি মোক পঠাই দিবা হা মই ৰাখিছো দিয়া। ঠিক আছে বাই বাই।